হেল্ল'অ।
কোৱা?
কি কৰি আছা?
আছো এনেই। তুমি?
মই এনেই আছো ৰবা। পিছে কিবা কাম কৰি আছিলা নেকি?
নাই নাই বহি আছো এনেই।
অঁ। কিবা খালা?
অ চাহ খাইছো এই মাত্ৰ। তুমি?
মই একো নাই খোৱা বৰা মই চাহ নাখাও সেইকাৰণে।
অ হয়।
বাকী তুমি ক'তো মানে এতিয়াতো চবৰে ছামাৰ ভেকেশচন চলি আছে ন ত' ক'তো ঘূৰিব যোৱা নাই নেকি মানে লগবিলাক। আৰু লগত তোমাৰ একো প্লেনিং।
লগ বিলাকৰ লগত তেনেকে এতিয়ালৈকেতো মোৰ প্লেনিং আছিলে বাৰু কিন্তু কেন্সেল হৈছে আৰু লগৰ স্কুলৰ লগৰ কেইটাক লগ কৰিব লাগে।
মানে
অ ঠিকে কৈছা পিছে তোমাৰ কলেজ লগ বোৰৰ লগত নোযোৱা নেকি ক'তো?
কলেজ লগবোৰ আৰু স্কুলৰ লগবোৰৰ কথাটো অলপ বেলেগ হৈ যায় ন।
অ। ঠিকে কৈছা তুমি স্কুলৰ লগবিলাকতকে মানে। কলেজৰ লগবিলাকৰ বেছি মানে অলমান। এটিটিউড থাকে ন আৰু সেইবোৰ ক স্কুলৰ লগবিলাকৰ লগত আমি সৰু। ৰ পৰা লগ হওঁ চব কথা কওঁ আমি। টিফিনো শ্বেয়াৰ কৰোঁ ছ' আমাৰ মেমোৰিয়ে বেলেগ।
সেইটোয়ে মানে সৰু কালৰ যি লগ আৰু এতিয়াৰ নতুন। জেগাত নতুন মানুহ লগ পোৱাৰ বহুত মানে ডিফাৰেঞ্চো থাকে আৰু চব মানুহ একে নহয় ন আগত। তেহেতক আমি সৰুৰ পৰাই দেখিছো সিহঁত কেনেকে ডাঙৰ দীঘল হৈছে আমাৰ লগতে। খেদিছো গুৰিছো চব কৰিছো। কিন্তু এইখিনি মানুহৰ কলেজৰ লগকেইটাৰতো আমি একো নাজানো নতুনকে লগ পাওঁহে। তাতে বেছি সময়ো মানে সিহঁতৰ লগত পাৰ নহয় তো গ'ম নেপাওঁ ন কোন মানুহ কেনেকুৱা।
ঠিকে কৈছা তুমি স্কুলৰ ফ্ৰেণ্ডবোৰৰ লগত। নীতিয়ে বেলেগ আমাৰ সিহঁতৰ লগত একেলগে মাৰ খা খাইছিলোঁ। একেলগে টিফিনো শ্বেয়াৰ কৰিছিলোঁ তাৰপিছত হোমৱৰ্ক কৰিব। যদি তাহাক তাই যদি নকৰে তেনেহেতে। আমিও নকৰোঁ তেনেকৈ আমি গোটেইকেইটাই মাইৰ খাওঁ আমি খেলোঁ। সেইবোৰ স্মৃতি বেলেগে।। কলেজৰ লগবোৰৰ লগত নাই নাথাকে।
ঠিকেই কৈছা তুমি আমাৰতো মানে সেইটোয়েৱে সেইটো। তই মানে ভাবিছো এবাৰ সিহঁতকে লগ কৰো। কিমাননো কলেজৰ লগৰ কেইটাৰ লগত থাকিবা।
ঠিকে কৈছা তুমি পিছে তোমাৰ স্কুলত কোনোবাই? ভাল বান্ধৱী আছিলনে?
আছে আছে স্কুলতো গোটেইখিনিৰ লগতে ভাল বাৰু কিন্তু এনে মানে থাকে ন যে একদম ভাল লগা কিছুমান।
সেনেকুৱাও আছে সিহঁতকে লগ কৰো বুলি আছো এতিয়া ছামাৰ ভেকেচনত। মানে এতিয়াতো চব ঘৰত নেথাকে নে চবতো বেগ বেলেগ জেগাত যায়। কলেজৰ কাৰণে এতিয়া চব যেতিয়া ঘৰত আহিছে এবাৰে লগ। কৰিব পাৰো আৰু বছৰটোত ত সেইটো কাৰণে ভাবিছো যে লগ এবাৰ কৰো।
অ ঠিকে কৈছা তুমি। পিছে তোমাৰ। স্কুলৰ লগবিলাকৰ লগত এতিয়া। ইমান হেৰি নাই নেকি বন্ধুত্ব মানে।
আছে আছে মানে কথাটো হ'ল যে চবৰ ইমান সময় নহয়গে ন। চবৰ কাৰণে হ'লেও মানে। চবৰ লগত ভালেই তেনেকুৱা নহয় যে সদায় কথা পাতো বা কিবা। বাট যেনেকে আগতে আছিলো সেনেকে এতিয়াও হয় একো মানে চেঞ্জ তেনেকে নাই মানে।
অঁ ঠিকে কৈছা তুমি এতিয়া স্কুলৰ বান বন্ধুত্ববিলাক। কলেজ পোৱালৈকে খতম হৈ যায়। খতমো নহয় কাৰণ সিহঁতেও ব্যস্ত হৈ যায় আমিও ব্যস্ত হৈ যাওঁ সেইটো। সেইটো টাইমত আমি মানে আমাৰ লগবিলাকক টাইম- দিব নোৱাৰোঁ, কথা পাতিব নোৱাৰোঁ কিন্তু এদিন যদি গোটেইকেইটাই লগ হওঁ তেন্তে- কিমান যে ভাল লাগে সেইটো- মানে আগৰ কথাবিলাক ইমান মনত পৰে যে আগতে আমি কেনেকৈ আছিলোঁ কেনেকৈ নাই। সেইবোৰ- লগ হ'লে গম পায় ন। আৰু সেইবোৰ লগ এতিয়া বেছিভাগতো নাথাকেই।
তোমাৰ আছে নাই এতিয়া আগৰ স্কুলৰ লগ বোৰ?
মোৰ আছে কিন্তু সিহঁতে মানে এতিয়া নিজৰ নিজৰ লাইফত- যিহেতু ব্যস্ত হৈ গৈছে সেইকাৰণে মানে- লগ কৰিব নোৱাৰে ফোন কৰিব নোৱাৰে বাট- কেতিয়াবা ফোন কৰিলে বহুত টাইমলৈকে আমি কথা পা- তো ফোনতে কিন্তু তেনেকৈ লগ হোৱা নাই আৰু মানে।
অঁ' মোৰ তেনেকে আছে বাৰু কথা চথা ফোনত নহয় কিন্তু মানে সেইটোয়ে ছুটি পালে আৰু- চবে ভাবো যে এবাৰ লগ কৰো। বছৰটো- এবাৰ লগ কৰিলে ভাল লাগে কথা আগৰ ওলাই কেনেকে আছিলো কি কৰিছিলো। আৰু এতিয়া মানে মানুহ কিমান চেঞ্জ হৈছো আগৰ পৰা। সেইখিনি আৰু।
অঁ ঠিকে কৈছা তুমি। পিছে তোমাৰ- স্কুলত এজন এনেকুৱা থাকে ন- যাৰ মানে গোটেই গ্ৰুপটোৰ ভিতৰত এজনী ছোৱালী থাকে যিজনীৰ লগত মানে একদম- আমাৰ ভাইভবিলাক মেটছ হয় একদম বেছ- ফ্ৰেণ্ড ন' বেষ্ট ফ্ৰেণ্ড এটা থাকে। ত' হেইতো তোমাৰ আছেনে নাই?
আছে আছে, কিয় নাথাকিব।
এতিয়াও আছেনে তোমাৰ কণ্টেকটত? লগ হোৱানে-
আছে কনটেক্টত থাকে কিয় নাথাকিব। যদি বেষ্ট ফ্ৰেণ্ড হয়- প্ৰাইভ মেচ হয়। যিমান যি হ'লেও থাকিবই। মানে চ'ব বস্তু চেঞ্জ হৈ যায় ন লাইফত তেনেকুৱা। যে লগ স্কুলৰ লগ চেঞ্জ হৈ যায় কলেজত নতুন লগ পাই- চ'ব চ'ব গুচি যায় কিন্তু সেই বেষ্ট ফ্ৰেণ্ড বোলা বস্তুটো থাকিয়ে যায় আৰু যিমান যি হলেও।
অঁঁ ঠিকে কৈছা তুমি। আমাৰ আৰু লাইফত সেইজন- ব্যক্তি নোহোৱাকৈ-
কি কৰি-
হয়, কাকো কথা এতিয়া ফেমেলি মাহঁতকোতো ইমানখিনি কথা- ক'ব নোৱাৰি সেইকাৰণে আমি সিহঁতকে ক'ব পাৰোঁ। ছ' সিহঁতেও আমাক বুজি পায়।
যিমান মানে পাৰ্চনেল লাইফৰ লাগিলে তোমাৰ ঘৰতো যদি কিবা দিগদাৰ হৈছে সেনেকুৱা- কা মানুহ এটাক মানে ক'ব পাৰা আৰু যদি বেচফেন তোমাৰ থাকে। সেইটো দৰকাৰেই আচলতে লাইফত এ এজন তেনেকুৱা মানুহ থাকিবে লাগে আৰু।
অঁ।
তোমাৰ আছে নে তেনেকুৱা
আছে আছে চবৰে থাকে ন কিন্তু সেই টোৱে কৈছোঁ যে টাইম দিব মানে ইমান এটা নোৱাৰে
উম
বিজি হৈ যায় ন চবে কলেজ পোৱাৰ পাছত সেইটো বন্ধুত্ব নাথাকে ইমান এটা
আপ থিক
মোৰ তেনেকুৱা হয় কিন্তু বস্তুতটো হ'ল যে বেষ্ট ফ্ৰেণ্ড বোলা বস্তুটো সদায় যেতিয়া ভাল সময় চলি থাকে তে তেতিয়া নাথাকিলেও নাই কিন্তু যেতিয়া বেয়া সময় আহে মানে চব কথাটো তাকে গৈ কোৱা হয় আৰু যে আজি এনেকুৱা হৈ গ'ল এইটো হৈ গ'ল তাৰ পিছত তাৰ পৰা চলিওচন এটা পাও আৰু যে এনেকে কৰিব লাগে বা কিবা বা কিবা দুখ হলে কব পাৰি ত যদিও সময় নাথাকে কিন্তু সেই সময়টোত মানে যিমান যি হলেও ফোন এটা কৰি যে কৈ দি নিচিনা লাগে আৰু কথাবোৰ সেই জেগাটোতে শান্তি পাও আৰু বেলেগক কৈতো যিমান শান্তি লাগে তাত চে বেছি মানে বে ফ্ৰেণ্ডোক ক'লে ভাল লাগিব আৰু
ঠিকে কৈছা তুমি কৈ পিনেও মানে কিবা এটা ভালে লাগি যায় মনটোও শান্তি হৈ যায় ন কিবা এটা ক'লোঁ বা তাই শুনিলে তাইক ভালকে ৰেচপন্ঞ্চ দিলে সেইটোৱে ভাল লাগে
সেইটোৱে যদি মানে কান্দি কান্দি হলেও ফোন কৰাটো মানে এনেকোৱা বস্তুতো হৈ যায় যে কথা পাতি পাতি এডত ফোন খ থোৱালৈকেতো আমি হাঁহি হাঁহি ফোনটো থওঁ আৰু সেই দুখতটো পাহৰিয়ে যাওঁ কথা পাতিয়ে পাহ পাহৰা হৈ যায় যিমান দুখ থাকিলেও
ঠিকে কৈছা সেইকাৰণে লাইফত বন্ধুত্ব এনে বন্ধু এটা এনেকুৱা থাকিবই লাগে যাৰ লগত কথা পাতি কিনে মনটো ভাল হয় বাট এতিয়া মানে এনেকুৱা চিটুৱেশ্যন হৈ পৰিছে যে চবে কলেজে কলেজে যায় কিছুমানত তো বন্ধুত্ব নাথাকে ন তেনেকুৱা মোৰো হৈছে এতিয়া যিহেতু টাইম দিব নোৱাৰে ময়ো দিব নোৱাৰো সেইটো বেলেগ কথা
মোৰ তেনেকুৱা হয় বাৰু কিন্তু হ'লেও মানে থাকে আমাৰ মাজত তেনেকুৱা নহয় যে পাহৰি যাওঁ বা কিবা দৰকাৰ পৰিলে মানুহতো থাকে যেনেকে মোৰ যদি কিবা দুখ আছে মোৰ যদি তাইৰ দৰকাৰ আছে তাই থাকিব সেইটো সময়ত মোৰ লগত কথা পাতিবলৈ বা যিমান যি যিমান ব্যস্ত হলেও সেইখিনি সময়ত থাকে আৰু কয় ন যে তেনেকুৱা এটা লগৰ যে দুখৰ সময় থাকিবই লাগে আৰু ভাল সময়ত নাথাকিলে একো কেচ নাই তেনেকে
ঠিকেই কৈছা তুমি কিন্তু সেইটো সিহঁতি দুশ আৰু সিহঁতি সুখৰ টাইমত বেছি নাথাকেও আমাৰ লগত যিমান সিহঁতে দুখৰ টাইমত থাকে আমাৰ লগত
কি কৈছা
মই কৈছোঁ যে তুমি ঠিকেই কৈছা আমাৰ মানে ইহঁত লগ এইটো যোনটো বেষ্ট ফ্ৰেণ্ড বুলি বন্ধুত্ব সেইটো মানে দুখৰ টাইমত। আমাৰ লগত থাকে কিন্তু সুখৰ টাইমত ইমানো নাথাকে কিন্তু। সিহঁতে দুখৰ টাইমত কিন্তু সদায় থাকে যেতিয়াই বিচাৰোঁ।
লাগে নে সেইটো তুমি আকৌ কলেজৰ লগৰ কেইটাৰ। তাত নাপাবা নহয় সেই বস্তুতো লগ কলেজৰ লগবোৰ অকল মানে যেতিয়া। তোমাৰ ভাল সময় চলি আছে তেতিয়া তোমাৰ লগত আছে কিবা হাঁহি ধেমালি ফুৰ্তি। সময়ত থাকিব কিন্তু দুখৰ সময়ত এই স্কুলৰ লগৰ কেইটাই মনত পৰে। যে তাইক কৈ দিওঁ তাই বুজি পাব বা কিবা সেনেকুৱা।
ঠিকে কৈছা তুমি। পিছে দিয়া বাৰু। তোমাৰ লগত কথা পাতি কিনে বহুত ভাল লাগিল। আশা কৰিছোঁ আগলৈকেও যাতে এনেকৈ কথা পাতিব পাৰোঁ।
অঁ ঠিক আছে দিয়া ভাল লাগিছে বাৰু কথা পাতি।
অঁ দিয়া তেনেহ'লে
অ।